অ', খবৰ, চবৰ ভালনে?
অ', মোৰ খবৰ ভাল হয়, তোমাৰ?
অ', মোৰো ভালেই।
বাকী পিছে আজি কি, কি কৰিলা তুমি?
আজি মই ঘৰতে আছিলোঁ কলেজটো বন্ধই। পিছত কম্পিউটাৰ, উম। এক্জাম খতম হ'ল ত' কলেজ বন্ধ। দেন মই কম্পিউটাৰ ক্লাছ গ'লো, কম্পিউটাৰ ক্লাছত তে আহিলো, আহি ঘৰতে আৰু।
অ'কে চব তুমি মানে পঢ়ি আছা ন'?
উম, পঢ়ি আছোঁ আৰু তুমি কি কৰি আছা?
মইটো বিজনেছ কৰি আছোঁ।
উম, মই বি ক'ম পঢ়ি আছোঁ।
বি ক'ম।
য়েছ।
ম বিজনেছ আছে চাগে
হয়, মই মোৰ অনাৰ্চটো হৈছে ফাইনেন্সত। মই ফাইনেন্স লৈছো।
ফাইনেন্স কৰিছে বৰ হাৰ্ড চাবজেকট দেখুন কঠিন চাবজেক্ট।
উম, হয়।
মই বি টেক ক' মই বি টেক কৰি বিজনেছ কৰি আছোঁ ভাবক।
অ', এম টেক নকৰিলা?
এমটেক নকৰিলো বিকজ এতিয়া বি টেক পঢ়াৰ পিছতে মই ভাল জব পালো। জব কৰাৰ পিছত যেতিয়া মোৰ প'ষ্টিং হ'ল বেংগলোৰ চেলাৰী কম আছিলে আৰু ঘৰৰ ৰেচপনচিব্লিটি বহুত আছিল তাৰপিছত চাই গ চাই কাপোৰ দি
কাপোৰৰ বিজনেছ
হয় কাপোৰ ক চব চাউথ কোৰিয়াৰ পৰা আহে। কি কৰছো
উম, বৰ্তমান কি চলি আছে ট্ৰেণ্ডিঙত।
বৰ্তমান ট্ৰেন্ডিং টৰ্চৰ কলষ্টেট চলিছে বেগিং আৰু বক্সাৰ চাৰ্ছ।
অ'।
বিক্ৰী পাৰি। অ, চেল গুৱাহাটীৰ পৰা। অই
কি কলা।
অৰিজিনেল গুৱাহাটীৰ হয়।
অ, ঘৰো গুৱাহাটী।
ছ ভাব ানখ এইি কৰিান দেখ
উম আৱাজটো মানে ভালকে অহা নাই।
নাই মই সুধিলো যে কি তুমি কি ফিউচাৰত কি বি টু বি কৰিবা নে বেংকিং লাইনত যাবা।
অ, মই বেংকিং লাইনত দিম।
হয়িব
তাৰ বাবে মই হেৰিও কৰি আছো অনলাইনত ক্লাছ কৰি আছো।
অনলাইন ক্লাছ কৰি আছা নেকি?
উম ম ম তাৰ মানে বেংকিং ৰিলেটেড হয়।
হয় হয়।
ত' মানে সেইটো কাৰণে ক্লাছ কৰি আছো। গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'লে পিছত মানে একজামবোৰ মানে আগতে প্ৰিপেয়াৰ হৈ আছো পিছত একজামবোৰ যেতিয়া ওলাব তেতিয়া মানে একজাম দিম।
অ', আগৰ পৰা প্ৰিপেয়াৰ হৈ আছা তুমি মানে।
আজিকালি ক'ত আৰু টাইম আছে। যিমান পাৰো সোনকালে উম,
ভালে কৰিছে আইডিয়াটো ভাল কৰিছে।
হয়।
আৰু বাকী পিছে ডিনাৰ কৰিলা। হা- হা।
ক'ত?
মোৰ বিজনেচটো আজাৰা-
আজৰা।
আজাৰা হয়।
অ'।
ঠিকে আছে ঘৰ কত তোমাৰ।
মোৰ অৰজিনেল ঘৰ মালিগাও।
অ',
বাক পছ তোমাৰ ঘৰত কোন কোন আছে?
মোৰ মোৰ এনে গুৱাহাটীতে থাকো কিন্তু অৰিজিনেল ঘৰ মৰিগাঁও
মৰিগাঁও
উম।
এতিয়া মানে বৰ্তমানটো পি জি ত আছা
নাই নাই পি জি নহয় আমাৰ গুৱাহাটীতে মানে নিজৰ ঘৰত হয় ইয়াতে থাত।
চাগে তো ডিনাৰ কৰিলানে নাই?
নাই এতিয়ালৈতো কৰা নাই ডিনাৰ কৰিম বাৰু দশটা চাৰে দশটা মানত তুমি কৰিলা?
অ
অ ইএছ
বিজনেচ তো কৰিবই লাগিব নহলে চলিম কেনেকে
হ
আজালি বিনে কৰিব লাগে চাকৰি বেটাৰ অপচন মই দিলো তুমি চাকৰি চাকৰি যিমান ইনকাম কৰিবা। নাই চাকুৰী ভাল চাকুৰী নাই আজিকালি গভমেণ্ট জব পালাটো বেলেগ কথা সৈটো ও কথা গভমেন্ট হা হা
কৈছ আজিকালি গভৰ্মেণ্ট জবত আকৌ পেনচনো নাই সটো
ভাল এটা এমাউন্ট ও দিব তোমাক সেইটো এমাউণ্ট দি এফ ডি কৰি থৈ দিয়া। মাৰ্কেটত ইনভেষ্টমেন্ট কৰি থৈ দিয়া।
বিজনেচ কৰিলে পইচাও বহুত লাগে ইনভেষ্ট কৰিব কাৰণে
আজিকাল গভৰ্মেট ফানণ্ডিং দি আছে গভমেন্ট ফানণ্ডিং তাৰপৰা লোৱা কোনে মানা কৰিছে? বিজনেচ আইডিয়া যদি তোমাৰ তাত আছে ভাল মানে প্ৰজেক্ট এটা আছে তোমাৰ লগত তোমাৰ তো গভমেন্টৰ চেলাৰী িন দিব পাৰা স কৰিলে সিহভে সেইটোৱে এইট পার্চেন্ট দি দিয়ে ফান্ডিং কৰিব দি দিয়ে সিহঁতক
অ ভালে আৰু গভমেণ্টে ভালে কিবা এটা প্ৰভাইড কৰিছে।
হেল্ল কাষ্ট হিচাপতো আৰু বছিক কে পইচা দিয়ে মোৰতো অ কা অ আৰু বছিক দিয়ে। জুনে এছ টি এছ চি সিহঁতক আৰু বেছিকে দিয়ে
উ জেনেৰেলো চাগ কমকে দিয়ে ন?
যেনে ল যন কম কেট জেনাৰেলৰ কাৰণে একজাম পাতিব লাগে সিহতে একজাম দিব লাগে
আচ্ছা
পিছে তুমি কেতিয়া ডিনাৰ কৰিবা?
মই বনাম এতিয়া
অকলে থাকা মানে
মানে মোৰ ঘৰটো মালিগাও হয় ন মোৰ দোকানটো আজৰা হয় মই আজৰা থাকি আছো ঘৰটো মানে আহা যোৱা নকৰো মোৰ ষ্টাফ থাকে আৰু মই ও থাকো
অ'।
পিছে কি বনাবা ৰাতি?
আজিৰ ৰাতি বনাম চয়াবিন আৰু পৰাঠা
ননৱেজ খোৱা নে নোখোৱা?
মই ফুল ভেজিটেৰিয়ান, ভেগেন হয় মই। তোমাৰ মা কি বনালে?
অ ফিছ বনাইছে।
ফিছ বনাইছে, ভালে। মোৰ ঘৰত দেউতা মা ভাইটি এইবিলাক খাই ফিচ, সিহঁত ননভেজ হয় মই খালি নিৰা
অ'। ঘৰত তোমাৰ কোন কোন আছে? তোমাৰ ঘৰত
দেউতা আছে, মই আছো আৰু মোৰ মা আৰু আৰু তোমাৰ ঘৰত?
মই আছো মা, দেউতা আৰু মোৰ ভন্টি আছ
ভন্টি ঘৰত ডাঙৰ ছোৱালী?
উম মই ডাঙৰ হয়।
প্ৰেচাৰ এটা দিয়ে ন ঘৰৰ পৰা এটা প্ৰেচাৰ। ডাঙৰ হৈ যায়।
অ অ তুমি ডাঙৰ নেকি?
মইওঁ ডাঙৰ। সেইটোতো কথা, মোৰো প্ৰেচাৰ আহে, ঘৰৰ যোনে ডাঙৰ হওঁক তাৰ প্ৰেচাৰ আহিবই।
উম।
তোমাৰ এজ কিমান?
টুৱেণ্টি ওৱান।
টুৱেণ্টি ওৱান?
উম।
একৈশ?
অ।
মোৰ টুৱেন্টি এইট, সাত বছৰৰ ডিফাৰেঞ্চ। তুমি পঢ়ি আছা বি কম, মই তোমাৰ এগত মই বি টেক কৰি আহি গ'লো।
পিছে এম টেক নকৰা ন এতিয়া আৰু?
মই এম তেক আৰু নকৰো এনে পাৰ্ত টাইমত মই ডিচি কোম্পানীত আছো মই। কাৰ ডিচাইনৰ এক্সপাৰ্ট হয় মই। কাৰ ডিজাইন কৰি আছো তাত। নিউ প্ৰজেক্ট এটা চলি আছে, ছিক্স মান্থৰ প্ৰজেক্ট হয়, দুই মাহ হ'ল মাত্ এই গাড়ীৰ ডিজাইন বনোৱাতা মানে মানুহে ইমান ইজি নহয় গাড়ীৰ ডিজাইন বনাবৰ কাৰণে, পাৰ চেণ্টিমিটাৰ পাৰ স্কুৱেৰ ফুট, পাৰ ইঞ্চ একটা একটা মাপত বনাব লাগিব। বহুত কঠিন এইবিলাক অটোমোবাইলত, পইচাটো বহুত আছে ভালে পইচাই যতে আছে মাৰ্কেটত অটোমবাইলৰ ডিলাৰ হয়, আকৌ মই বিজনেচ কৰি আছো। মোৰ মা দেউতাই সেইটোৱে চিন্তা কৰিছে মোৰ ল'ৰা মোৰ মা দেউতাৰ খালী কৈছে এইবিলাক কৰিলে জেতি ল'ৰাক মই পম কৰি দিলো অটমোবাইল ইঞ্জিনিয়াৰিং পিছত দেখো বিজনেছত বহি গ'ল কিয়? বি কম কৰিব লাগছিল, বি বি এ কৰিব লাগ ছিল নহ'লে ডাইৰেক্ট ডাইৰেক্ট বি ছেট কৰি পঢ়িব লাগিছিল কিয় পঢ়িলি মই কি জানো মোৰ নচিবৰ কথা এইটো। কিবা হৈ গ'ল মোৰ লগত। এতিয়া তুমি কোৱা কি কৈ আছিলা তুমি?
অ ঠিক আছে বাৰু হ'ব দিয়া অ, হয় ভালে লাগিল তোমাল লগত কথা পাতি। উম,